কোৱা
কি কৰিছা
মই তোমাৰ এয়া এই গাটো ধুই আহি পহিছো জাষ্ট এতিয়া তুমি
অ ময়ো এনেই আছিলো
যিহে গৰম পেলাইছে ন
অ' বহুত গৰম দিছিল অকমান আগত বৰষুণ দিছিলে।
তোমালোকৰ ফালে বৰষুণ দিছে?
অ', অকন অকন।
কি কোৱা আমাৰ এইফালে বৰষুণ দিলে মানে এনেকোৱা লাগিব মানে দিল কা গাৰ্ডেন গাৰ্ডেন হো গয়া কিন্তু ইফালে বৰষুণে নিদিয়ে নহয়
আমাৰ এইফালে তেন্তে অকমান ভাল লাগিছিলে এই মানে ইমান জোৰৰত নহয় অকণ বৰষুণ দিছে ৰ'দ দিছে দুইটাই একে কিন কিনাইছে অ তেওঁ ভাল লাগিছিলে আৰু তাৰপিছত আকৌ উম সূতা আকৌ গৰম
আমাৰ ফালে যে সেইকনো নাই উ মোৰ ঘৰ তোমাৰ বিহবাৰী।
বিহবৰী?
তোমাৰ বেছেৰিয়া?
কেনেকে গম পাই গ'লা?
সেই এইটো এ কলে আও দিয়া।
হা।
অ এই লগৰটাই কৈছে তোমাৰ এয়া এই তোমাৰ লগত কথাও পাতিছে।
হয় নেকি?
নামটো নকওঁ দিয় আকৌ ক'লে আকৌ সি বয়া পাব যে আকৌ তই কিবা কৈ দিবি।
অঁ, নালাগে দিয়া কবলে। চোৱা‌ চোন ধেৰ পোৱালি লগত কথা পাতো নহয়। কোন বা এতিয়া? বাকি চাহ টা খালা নাই?
খালো খালো খালো। তুমি?
মাহ ময়ো খালো মাহঁতে কি কৰিছে?
মাহঁতে তোমাৰ মা এতিয়াও অফিচৰ পৰা আহাই নাই। বৰ্তমানলৈকে তোমাৰ দেউতা ঘৰতে আছে। বাকী বাও অঁ, মই পঢ়ি আছো অঁ। বি এ ফাৰ্চ চেম বি এ ফাৰ্চ চেম। পাইছো মানে, আগষ্টৰ পৰা ক্লাছ আছে। বাকী তুমি? তেজপুৰ কলেজ তেজপুৰ কলেজ।
অ, আচ্ছা।
তুমি কি ছেকেণ্ড ইয়াৰ এবাৰ বহুত সহজ পঢ়া পঢ়া।
বহুত সহজ ন পানী পানী মই কিতাপ মেলিলে একেবাৰে চব মনত সোমায়ে যায়।
তোমালোকৰ মানে কি আও তোমালোকৰ আজিকালি মানে জেন জি ষ্টুডেন্টটো। তোমাৰ মানে চব অকমান অকমান পঢ়িলে মানে তোমালোকৰ চব মনত পৰি যায়।
মেলি দিলেই হ'ল কিতাপখন একে লগতে সোমায়ে যায় চব।
অ, সেইটোৱে তোমালোকৰ মানে এটা শক্তি আছে সেই শক্তিটো মানে হ'ল মানে তোমালোকৰ নতুন উঠি আহা পোৱালিটো মানে আমি এতিয়া উঠা এবছৰ হৈছে বাও কিন্তু তোমালোকে এতিয়া সেইটোয়েই সেইকাৰণে মানে তোমালোকে উঠি আহিছাতো নতুন প্ৰজন্ম।
অঁ।
তোমালোকে মানে এতিয়া অকণমান কিতাপখন চালেই একে মুখস্থ ধৰি যায়।
একেবাৰে নকবাই, ক'ত পঢ়িছিলা আগতে?
তিভ চাবজেক চাবজেক?
মোৰ ইলেক্টিভ নাইতো।
কিয়?
ছেকেণ্ড ইয়েৰত ইলেক্টিভ আছে জানো?
নাই তোমাৰ যোন কেইটা চাবজেক্ট লৈছা তোমাৰ এইকেইটা ইলেক্টিভ বুলিয়ে কয়। তোমাৰ ধৰি লোৱা তুমি জৈগ্ৰাফী ফি লৈছা পলিটিকেল লৈছা নহয় কিবা লৈছা কিবা লৈছা কিবা লৈছা।
হুম।
তুমি ইনে হা হা?
ছাবজেক কেটা?
অঁ অঁ তোমাৰ মানে বাচি লোৱা ছাবজেক্ট আও।
উম বাচি লোৱা চাবজেক্ট চব বাচি লোৱা। পলটিকেলটো ল'লোহে, বাছি এতিয়া মোৰ মাথাই কাম নকৰা হৈছে, পলটিকেল ডালত ফেইল মাৰিলে হ'ল আৰু, মানে সেইটো মই ভাবিছিলোঁ ফৰ্ট চাবজেক হব বুলি, কিন্তু এতিয়া ফৰ্ট চাবজেক্ট নাই।
উম
উঠাই দিলে, তোমালোক, তোমালোক পাছ হৈ গলা ন, সেইটো কাৰণে আমাৰ ফালে মানে হেৰি ফৰ্ট চাবজেক্টটো উঠাই দিলে।
উঠাই দিলে নেকি?
অ', উঠাই দিলে।
আমি এইবাৰ আমি মানে আমাৰ অকন ভাল আছিলে ন। তোমালোকৰ নাই নাই, লাকি বেচ বুলি নকয়, মানে লাকি এফালৰ পৰা এ এফালৰ পৰা বুলি ক'ম, কিয় ক'ম মানে তোমাৰ তোমালোকৰ যেতিয়া ছেকেণ্ড-ইয়েৰ পাছ কৰিবা। তোমালোকে স্কুটি নোপোৱা।
নাপাওঁ, সেইটোৱে।
আমাৰ আমাৰ কিন্তু এতিয়া যোনটো বেষ্ট পাছ কৰিছে, আমি এতিয়া স্কুটি পাম। তাৰপিছত ময়ো আছো না ময়ো পাম, কিন্তু তাৰ পাছৰ বাৰৰ পৰা নোপোৱা আৰু।
নাপাওঁ আৰু অ', আৰু তাতে চোৱা ফৰ্ট চাবজেক্টটো নাই।
এইটোয়ে, ফৰ্ট চাবজেক্টো ফৰ্ট চাবজেক্ট উঠাই দিলে ন। মানে এতিয়া তোমাৰ কেনেকুৱা হ'ল তোমাৰ ফৰ্ট চাবজেক্টৰ মাৰ্কটো ধৰিবে নে নধৰে?
ধৰিব মানে টোটেল এতিয়া আমাৰ আগতে ধৰি লোৱা পাঁচটা চাবজেক্ট দিলেও হয়, বা এটা চাবজেক্ট নিদিলেও হয় এতিয়া মানে গোটেইকেইটা চাবজেক্টৰে একজাম দিব লাগিব।
উম, আমি আমাৰ বাৰু সেইটো মানে কিয় কয় আও, মইতো গোটেইকেইটাৰ একজাম দিছোঁ বাৰু, কিন্তু মানে ফৰ্ট চাবজেক্ট বুলিবলে যোনটো বেয়া হয় সেইটো হৈ যায় আৰু, কিন্তু মই তোমাৰ পঢ়িছিলোঁ, গভমেণ্ট বইচ্।
অ', আচ্ছা।
উম, বাকী এতিয়া তোমাৰ ঘৰত চবৰ ভালে? তাতে অ।
আমাৰো আগতে, তোমালোকৰ তাতে চেন্টাৰ পৰিছিলে।
তোমালোকৰ এনেই ক'ত এ কলেজ-স্কুল কিবা?
মই হেৰি, আছাম ভেলী।
আছাম ভেলী, সঁচা কথা এটা কওঁ তোমাৰ লগত যোনটোৱে কথা পাতিছে, সিও আছাম ভেলীতে।
হা?
অ'। ইমান ক্লু দিছো চোৱা ভাবা, লগত তোমাৰ যোনটো গ্ৰুপৰ এডমিন মইয়েই। এইটো মোৰ লগৰ, সি আমাৰ ঘৰৰ। উম, আমাৰ এই মোৰ লগৰে, মোৰ ঘৰৰ সম্মুখৰ ঘৰখন তাৰ। সি তোমাৰ
ওচৰ তাৰ ঘৰ।
মেডিকেল অ' পিঠা খোৱা।
সি, মোক টি এম চি এইচৰ ওচৰত বুলি কৈছে।
সেই মানে তোমাৰ কি কম আৰু এতিয়া চবে মানে কাৰেক্ট লোকেশ্যনটো নকয়তো। এতিয়া সি-সি মানে হয় বাৰু, আচলতে সঁচা কথা ক'ব নালাগে কিন্তু তেওঁ মানে বিহগুৰিতহে। পিঠা খোৱা, আমাৰ এইফালে অকণমান সোমাব লাগে, নালাগে আৰু।
অ' তোমালোকৰ মানে ওচৰতে মানে, মই এতিয়াহে গম পাইছোঁ। মই মই ফাৰ্ষ্টে ভাবিছো বিহগুৰি কাৰ লগত কথাই পতা নাই তেনেকা।
উম তাকে তো মই মানে। সি ক'লে কৈছে বোলে এইটো বোলে নাম্বাৰ মানে গ্ৰুপত দেখালে।
উম।
মই ভাবিছো কাৰ নম্বৰ কাৰ নম্বৰ তাৰপিছত কলে কৈছে বোলে মই কল কৰিছিলো মই। তই অকল কৈছ নেকি তেতিয়াহলে মই কৰিম কৈ কৰিব পাৰিম আৰু বোলে। ঠিক আছে দিয়া মেছেটা দিম মেছেজটা দিয়ে দিলো আজি।
তুমি দিছিলা নেকি মেচেজ।
অ। মই তোমাক কৈছিলো নে অ মই তোমাক। নাই দিয়া নে দিছিলো মই গ্ৰুপত দিছিলো নেকি ন।
গ্ৰুপত তুমি দিছা প্ৰাইভেট কে মই দিছিলো ।
অ হয় চাগে দেই অ সেইটো হ'ব পাৰে।
আমাৰ মানে আলহী আহিছে এইটো কাৰণে হাল্লা হৈ আছে ঘৰত।
হাল্লাও হ'বই গৰমত। সবে হাল্লাই কৰি থাকিব ঠাণ্ডা দিনতহে সবেই শান্ত সুস্থ হৈ শুই থাকিব।
উম তোমাৰ ঘৰতো ।
বাকী তোমাৰ মোৰ মা দেউতা বা আৰু মই।
অ আচ্ছা।
এতিয়া তোমালোকৰ ঘৰত সুদাই নাই নহয়।
মোৰ ঘৰত মা মই দেউতা।
উম ডাঙৰ দাদা।
কোনোৱে নাই কোনোৱেই নাই কোনোৱেই নাই অ।
উম বাকী ভালেই নহয় ন চবত ঘৰ।
অ ভাল ভাল তোমালোকৰ ঘৰত ভাল।
ভাল ভাল কি কবা আৰু আমাৰহে বেয়া যিহে গৰম পেলাইছে।
বা ঘৰতে আছেনে নে বিয়া হল।
বা বিয়া হোৱা নাই বা তোমাৰ এতিয়া নাৰ্ছিং কৰি আছে তোমাৰ এ দৰিকা।
অ।
তাতে থাকে। ভাল মানে আজি কি জানা আজিকালি তোমাৰ ধৰি লও ছেকেণ্ড ইয়াৰ পাছ কৰিলেও মোৰ লগৰে দিয়া।
উম।
ছেকেণ্ড ইয়েৰ পাছ কৰিলে বেলেগ পঢ়াৰ কথা নাভাবি ডাৰেক্ট যাই।
নাৰ্ছিং নাৰ্ছিংটো মানে চাকৰিটো পোৱা বহুত চান্স থাকে।
চান্স থাকে এতিয়া আমাৰ চোৱা বায়েৰ কথা কৈছো বা ছেকণ্ডাৰী পাছ কৰিছে বেলেগ পঢ়া নাই ডাইৰেক্ট এ। তোমাৰ তিনিআলি যে এখন আছে তোমাৰ কুকি নাৰ্ছিং তাতে তাতে কৰ্চিং কৰিছিলে। তোমাৰ তাত কৰা পাছত এতিয়া দৰিকাত পাইছে তোমাৰ আ প্ৰাইভেটলি। এতিয়া চৰকাৰী নোলোৱালৈকেতো তাতে কৰি থাকিব লাগিব।
অ অ।
আৰু পঢ়া আ মানে যিমানখিনি পইচা যায় অল তোটেল। ফাইভ লেক্স ওপৰ যায়।
অ কিন্তু মই নাৰ্ছিংতো ঘৰৰ পৰা কৰিব কৈছো মোৰ মন যাই নাৰ্ছিং কৰিবলৈ মোৰ ভয় লাগে।
অ সেইটো এইটো ভাল কথা কিন্ত মানে তোমাৰ নিজৰ যোনটো মন যোয় সেইটো। কৰিবা এনেই মানে প্ৰেছাৰত আহি যে। মই এইটো কৰিম সেইটো কৰিম ঘৰৰ পৰা প্ৰেছাৰ দি আছে কিন্তু সেইগাল কৰিলে মানে তোমাৰ পাছত পস্তাৱা এতিয়া নপস্তোৱা।
পাছতকে মোক মোৰ ঘৰৰ পৰা মায়ে আক যি কৰ কৈ থাক যি মন আছে কৰ
উম নাই এইটো এইটো ভাল কথা কিন্তু দেই তোমাৰ মানে নিজৰ মন যায় কৰিব ক মন যায় কৰিলে পাছলৈও তোমাৰ মানে গিল্টি ফিল নহয় আও যে এ মই এইটো কৰিব লাগিছিল এইটো নকৰা কাৰণে মই এনেকুৱা হৈ গ'ল এতিয়া মই আও ভাল চাকৰি পালোহেঁতেন তেনেকুৱা আও মানে
অ সেইটো হয় লাষ্টত মানে হেৰিটো মনত হেৰি আহে কৰা নহয় পাছত বাকী কম্পিউটাৰ শিকিছিলা নে তুমি
কম্পিউটাৰ নাই শিকা মই কম্পিউটাৰ শিকিম শিকিম বুলি থাকিল থাকিল থাকিলেই আও
অ তো মই তোমালোকৰ সেইটো চাইডৰ পৰা বহুত আহেটো কম্পিউটাৰ মই মানে য'ত শিকো ন বে বেছি ভাগক সুধিলে বিহগুৰি, পিঠা খোৱা সেইফালৰে আহে বহুত আহে
বুজিছো জানো আমাতকে সৰু ডাঙৰে ঠাই আছে চাগে বহুত আছে তোমাৰ মই মানে শিকাম শিকিম বুলি ভাবিছিলো মোৰ তোমাৰ লগৰ কেইটাও লগৰ কেইজনীয়ে মানে শিকিছিলে মোৰ তোমাৰ অ শিক্ষা মানে মনতো আছিলে তা পাছত মই তোমাৰ এন চি চি কেম্পৰ কাৰণে তোমাৰ যোৰহাট গ'লো আকৌ কবাত ক'বাত মানে বাহিৰত গুচি গ'লো
অ এন চি চি কৰিছিলা তুমি
উম
ভাল ন এন চি চি টো শিকিলে ময়ো ভাবিছো তেজপুৰ কলেজত বোলে শিকায় এন চি চি
মই তেজপুৰ কলেজতে পঢ়ি আছো বৰ্তমান
মই ভাবিছিলো কৰিমবিলাক আকৌ গৰমত যে কেনেকে কৰে মানুহে
গৰমত তেনেকৈ কৰে শুনা তুমি এতিয়া যদি এতিয়াতো তোমাক এনেও এডমিশ্যন নিদিয়ে কিয় কন তুমি যেতিয়া ছেকেণ্ড ইয়াৰ পাছ কৰিবা
অ
তাৰ পাছত তোমালোকৰ এনলমেণ্ট হ'ব
উম
এনলমেণ্টতো তোমালোকৰ যেতিয়া ছিট পোৱা নোপোৱা এটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব তুমি কিমান মানে নিজৰ বেচ দিছা
অ আচ্ছা
ইলেকচন কৰিয়ে ল'ব এনে তোমাৰ গ'লা মোক এন চি চিৰ নামটো লাগে হা হা
এও এনে মানে ল'ব নোৱাৰি চিলেক্ট কৰিব ন
চিলেক্ট তোমাৰ মানে কোৱালিফিকেশ্যন চাব তোমাৰ কি কি আছে তুমি ৰানিঙত পাৰা নে তোমাৰ ব্ৰেইনটো চাৰ্প নে তোমাৰ কিমান ফিজিকেলি চাব চব চাই মানে
অ তেনে মই এনেও কেনচেললেই হ'ম কাৰণ মই ৰদোত ওলাবই নোৱাৰো মোৰ ঘুৰাই যাই
উম সেইটো কাৰণে তোমাৰ মানে অকণ প্ৰব্লেম হ'ব লাগে
হ'বই তেনেকুৱা হতাশা পাইয়ে ভাল আৰু নাই মোৰ দেউতাই কৈ আছে জোৰ কৰি আছে এন চি চি টো লোৱা কামত দিব এন চি চি চাৰ্টিফিকেট খনে কামত দিয়ে বোলে
উম উম এতিয়া তোমাৰ বিখন ওলাল বাৰু
অ মই বাৰু সেয়া মাথা মুন্দ একো নাজানো তাৰপিছত তাৰ মাতে অ দেউতা মতে ল'ম বুলি ভাবিছিলো কিন্তু মোৰ যিহে মাথা ঘূৰণীকে মানে কি হয় মানে মো একো দৌৰিব নোৱাৰো দৌৰিলে মূৰ ঘূৰাই লুটি খাই খাই যাওঁ সেয়াহে হয় সেইটো কাৰণে লোৱতকে নোলোৱাই ভাল ঘৰত বিন্দাছ
তোমাৰ মানে শৰীৰটোৱে ইমান টানিব নোৱাৰে আৱ
নোৱাৰে এনেই ক্ষীণ মানুহ
উম বুজিছো বুজিছো মই তোমাৰ কথাতে মই গম পাইছো যে তুমি কিমান পানীৰ মাছ
গম পাই যায় ন কথা
তুমি কথাত মানে এনেকুৱা কৈছা যে মই মানে তুমি মিছা কথা কলো মই সঁচা বুলি ভাবি ল'ম মানে এনেকুৱা পৰিস্থিতি পৰিছে বাকী এতিয়া কোৱাচোন এনেই তোমাৰ ক'ৰবাত ফুৰিব যোৱা প্লেন কৰা নাই
ফুৰিব যাম বুলি ভাবি থাকোতে স্কুলে খুলিব এতিয়া যোৱাহে নহলে যাম চাগে অ আমাৰ একৈশ তাৰিখৰ পৰা স্কুল খুলিব
কেতাৰিখ পা
একৈশ তাৰিখ পা
একৈশ তাৰিখ আজি কেই তাৰিখে আজি তোমাৰ এঘাৰ কি কোৱা আমৰ অঁ আমাৰো হ'ল লাহেদি এক আগষ্ট
তোমালোকৰতো কলেজ ন চিন্তা নাই ক্লাছ কৰিবা
উম উম সহজ কথা যেতিয়া বেগ কেটা লাগিব যেতিয়া ফাৰ্ষ্ট চেমৰ ব্ৰেগ লাগিব গাত লাগি যাব
সেইটো বেলেগ কথা
সেইটো বেলেগ কথা নহয় বাবু সেইটো যে বহুত বহুত সহজ কথা নহয় মোৰ বাও কৈছে তই সহজ বুলি নলবি পাছত পস্তাবি
অ পাছতকে পস্তা কিন্তু এনজয়মেন্টটো মেইন হয় ফাষ্ট
অ এনজয়মেণ্টটো অ তোমাৰ চোৱা যেতিয়া মন গ'লে কলেজৰ পৰা ওলাই আহিলা, যেতিয়া মন গলে ক্লাছ কৰিলা, যেতিয়া মন গলে কিবা- কিবি কৰিলে মানে চব আৱ অল এভৰিথিং কিন্তু স্কুলত মানে সেয়া ফেচিলিটি নোপোৱা আৱ বিশেষকে তোমালোকৰ স্কুল
সঁচাকে মই কৈছো নহয় মোৰ এনেকা লাগে যে গোপপেলাই কৰ'ৰবাত মৰি থাকোগে স্কুলখনলৈ গ'লে
উম তোমালোকৰ লগৰ ম